হেল্ল' অহ। নাই একো কৰা নাই এনে আছোঁ।
হয় নেকি।
উম।
এ মই এনেই বাটৰ পিনে অকমান উলাই আহিছোঁ।
ঘুৰিব আহিছে।
অ ফুৰিব আহিছো ৰাতিপুৱাও অকমান খোজা কাঢ়ো আকৌ। গৈ আবেলি সময়তো অকমান খোজ কাঢ়ো।
অ আপুনি শকত আপত মানুহ। নহয় জানো সেইকাৰণে। অকন খোজ কাঢ়িব লাগে আমাৰ নিচিনা আমি এতিয়া ক্ষীণ মই বহুত ক্ষীণ।
ক্ষীণ হৈছা ভালে হৈছে এ মোৰ নিচিনা শকত হলে। এবাৰ উঠিব নোৱাৰো বহিব নোৱাৰো যি আঁঠু বিষ ককালৰ বিষ। অ উঠিব পৰা নাযায়। বহিলে উঠিব নো উঠিলে বহিব নোৱাৰো। কি খালা খোৱা-বোৱা কৰিলা।
অ ভাত খালোঁ।
হয়।
ব্ৰইলাৰ মাংস ব্ৰইলাৰ মাংস বনাই ছিলে ব্ৰইলাৰ মাংস ভাতে খালো। আৰু ভাতকেৰেলা ভাজিলোঁ শলাদ দিলোঁ। আচাৰ ললো আৰু হৈ গ'ল।
ময়ো আজি ভাত খাব মন যোৱা নাই। তেল পিঠা টামান বনালো দুপৰীয়া মানে কি ৰাতিপুৱা হেৰি ভাত খোৱা অকণমান দেৰি হল যে
উম উম।
সেইটো কাৰণে দিপৰীয়া ভাতেই নবনালো আৰু।
অ,
বনালো। তাৰপিছত আকৌ এ নাৰিক নাৰিকল পিঠা। কেইটামান বনালো এ হেৰি যে এয়া ভাফত যে দিয়ে।
অ ভাপত দিয়া উহুৱা পিঠা কওঁ আমি। অ' নাৰিকল দি পেলাই উহাই পেলাই যে খাই ভাপতো কে টো দিব পাৰে পানীতটো উহাব পাৰে তাৰমানে টেকেলিত দিয়াটো পিঠাটো যিটো টেকেলিত বনাই সেইটো চোৱা সোৱাদটো বহুত ধুনীয়া লাগে আৰু ভাপৰ যিটো পানীত উহাই সেইটোত ধৰ অলপ সোৱাদটো অলপ কমি যায়।
অ' আমি হ পানীত উহাই পোৱা নাই আমি টেকেলিতহে বনাই পাইছো। তোৰ টেকেলিত মানে কি অ'। টেকেলিত মানে কি হেৰি কৰো টেকেলিত মানে এতিয়া ধৰি লও আগতে যে মাটি টেকেলি আছিল হয়। সে মাটি টেকেলি পৰা ভাঙি গ'ল এতিয়া মানে কি মই ৰাইচ কুকাৰত বনাও ৰাইচ কুকাৰৰ চালনী। আছে যে সেই ৰাইচ কুকাৰ চালনীখনত তে দিও আৰু তে ধুনীয়া হৈ যায় ঢাকন মাৰি দিও ধুনীয়া।
মোৰ কিন্তু পোন্ধৰ বছৰ মান হ'ল মই এটা টেকেলি কিনিছো আজিও মই তাত
অ' আগতে পোৱা যায় বাৰু মাটি টেকেলি বিলাক এতিয়া পোৱা নাযায় নহয়।
অ', আমাৰ এদিগে ওলাই আমি কি মানুহে কিনি কিনে ৰাখে। কিন্তু মোৰ আজি পোন্ধৰ বছৰ হ'ল এটা আছে বহুত
অ ঠিকে আছে নহলে তুমি ভালকে নাই ৰাখিছা চাগে সেইটো কাৰণে কিবা হেৰি কিমান লয় এটা। তেতিয়া যদি বেচিব আহে।
এতিয়া বিকিব আহিলে দেৰশ টকা।
অ ঠিকে আছে নহলে মোৰ কাৰণে এটা ৰাখিবাচোন অ মোৰ কাৰণে টা ৰাখিবা নহলে মই আকৌ চিলভাৰও এটা ৰাখিছো। চিলভাৰ মানে ধল বোকা পিঠাও বনাব পৰা যায়। নাৰিকলৰ পিঠাও বনাব পৰা যায়।
টো হয় কিন্তু ষ্টেলৰ কেইটা ষ্টেলৰ কেইটা ভাল নহয় কিন্তু।
অ', হয় হয়। তুমি যে কৈছিলা পানীত দি বনাই পানীত মানে কেনেকে বনাই আমি তো এদিনো বনাই পোৱা নাই পানীত যে
অ'। পানীত বনাই মানে হেৰি নাৰিকল নাইিকলো ৰুকি লৈবেলাই হেৰিতটো মই পিঠাগুৰি টো খুব খজছিলো। গৰম পানী উতল আহে গৰম পানী লৈ পেলাই খুব খচি কিনে পিছত হেৰি পিঠাটো হাতেৰে দি বলাই বুঢ়া আঙুলি কেইটা দি পেলাই ব বলাই পেলাই। বলাই বলাই পিছত মাজতে হে নাইকল খিনি সোমাই দিব।
সেনেকেতো বনাই বা আমি আমিও সেনেকেই বনাও নহয়। পানীত বনোৱা বুলি কৈছিলা যে অ পানীত যে বনাই দি বল বুলি কৈছিলা।
অ অ ডেকচিত লব পানীতটো ডেক্চিত দিলৈ পেলাই পানী খিনি বহুত উতলাব লাগিব। পানী খিনি উতলোৱা পিছত তাৰ পিছত এটা এটাকে যিমান উতলি থাকে- থাকিব সিমান এটা এটাকে দিব লাগে, একেলগে গোটেই খিনি দিব নোৱাৰি। নাই নাই নাই, এটা এটাকে দিলে গ লগ লাগি নাযায়। কিন্তু একেলগে যদি উ চিকে দিয়া যায় তেতিয়াহ'লে লাগি যায়গৈ।
অ এটা আমি কেনেকে, এতিয়া ভাপত দিলে ধৰি লোৱা দুটামান দি লওঁ তাৰপিছত ভামাৰ পিছতহে আকৌ দুটামান দি লওঁ- সেনেকে মানে দিব লাগে আৰু। অ' নাজানো আৰু আজিয়ে তুমা মুখত শুনিলো আও কেনেকে বনাব লাগে।
নাই, সব ধৰণৰ বনাব পাৰে, কিয় নোৱাৰি বনাব? এতিয়া বহুতৰে ধৰন বেলেগ বেলেগ।
অ, মই এতিয়া ভাত বনাব মন নগ'ল যে সেয়ে চুজি দি কেনে হেৰি কৰিলো, তেল পিঠা কেইটামান বনালো। চুজিৰ লগত তেতিয়া ময়দা- কেইটামানো দিছো, তেতিয়া মানে পিঠা কি কেইটা ভাল হয় মানে ফুলি যায় বস্তুতটো। চুজিখিনি মানে পগাই লব লাগে, অ। হেৰি, মা চেনি আকৌ নাৰিকল দি চেনি দিছো, তাৰপিছত আকৌ ক'লাজিৰা দিছো, তাৰ পিছতে বেকিং পাউদাৰ নাই যে। উম, সেইটো কাৰণে খাৰ অলপমান দিলো।
অ'। হয় দে, বেকিং পাউদাৰ নহ'লে খাৰে দিয়ে চলাই দিব পৰা যায়।
হয়, হয়, আগবেলাতে থৈছো মানে ফ্ৰিজৰ ভিতৰত থৈ দিছো মানে ফ্ৰিজৰ ভিতৰত থৈ দিলে মানে খচি পেলাই যদি থৈ দিও এক এক ডেৰ ঘণ্টামান ভাগি পেলাই দি তেতিয়া মানে পিঠা কিটা বনালে বহুত ডাঙৰ ডাঙৰকে ফুলে মানে।
অ।
মানে থৈ সেনেকে দিলো, তাৰ পিছত সে ভাপত দিয়া পিঠা কেইটা বনালো। সেনেকেই খা খালো আৰু, এতিয়া মানে অকমান খোজকাঢ়িব আহিছো।
অহ।
তাৰপিছত আৰু, ধৰি লোৱ মোৰ লগতো বান্ধৱী এজনী আহিছে। তাই আৰু আহিছোহে দুইজনীয়ে কথা পাতি, পাতি আহিছো আৰু। এতিয়া যামগৈ আৰু, পিছত আৰু, ৰাতি কাৰণে আ আকৌ ভাত তৰকাৰি বনাব জোগা হ'লে, নহয় ৰা এতিয়া ধৰি লওক, পিঠা দুটা মান আছে, এই দুপৰীয়া পিঠা কেইটামান আছে, এতিয়া গাখীৰ চাহ অলপমান বনাম গৈ।
হয়।
বনাই লৈ তেতিয়া খাম আৰু, গাখীৰ চাহটো‌‌ মানে‌ মই হেৰি, হেনেকে পানী দি খালে বেয়া পাওঁ। তই গাখীৰটো
উহ, গাখীৰ, গাখীৰ চাহ কেনেকে বনাই? সদায় গাখীৰেদি বনাই নে পানী অলপ মিক্স, মিক্স কৰি লয়?
নাই, মই পানী নিদিওঁ যদি কেতিয়াবা গাখীৰটো কমি যায় তেতিয়াহ'লে পানী দিওঁ বাৰু। এ‌ এতিয়া মই মানে বেছি পানী নিদিয়াকে বনাও, এতিয়া আধা লিটাৰ সদায় আনো। আনি লৈ মানে কি কৰোঁ, এইয়া তাতে মানে আগে গাখীৰ খিনি পগাই লওঁ, পগাই লৈ তেতিয়া চেনি দিওঁ, তাৰ পিছত আকৌ লং এহ, সেই লং-লং দুটামান দিওঁ, তাৰপিছত আদা দিওঁ দি লৈ তেতিয়া সেনেকে বনালো। গাখীৰ চাহত মানে নিমখ নিদিয়ে। এনেই লাল চাহ বনালে নিমখ অকণমান দিওঁ, নিমখ নহ'লে সোৱাদটো নুঠে যে। এতিয়া গাখীৰ চাহ আকৌ শুদা গাখীৰতে বনালে নিমখ নিদিলেও চলে। নিমখ দি খালে বোলে আজিকালি ডাঙৰ বেমাৰ হয়, কেঞ্চাৰ বেমাৰ হয় বোলে। এতিয়া আৰু আমাৰ বাইদেউ আহি আছে, কৈছে।
আগতে মই হেৰি দিয়ে খাওঁ, নিমখ দিয়ে খাওঁ, এতিয়া আজিকালি নিমখ দি নাখাও মই।
হয়-হয়, নিমখ দি খালে বেমাৰ হয় আকৌ তেজপাত দি খালেও বোলে বেমাৰ হয়।
গম পোৱা নাছিলো আজিহে শুনি।
অ' তেজপাত অ আমি-আমিও খাও এতিয়া আজি আজিকালি যেতিয়া গম পাইছো, এতিয়া নাখাওঁ, তেজপাত দিলে মানে কি হয়? তেজপাত আৰু নিমখটো যেতিয়া দি দিয়া যায় তেতিয়া প্ৰেছাৰতটো বেছি বাঢ়ি যায় বোলে এতিয়া আকৌ ধৰি লওক। কেঞ্চাৰ বেমাৰো হয় বোলে সেইটো কাৰণে হেৰি ভয়তে নোখোৱা হলেও বেমাৰ হোৱাতকৈ অকমান সোৱাদটো কমাই লোৱাই ভাল কাৰণ আমি আকৌ নিমখ দিলে হয়। নিমখ দি দিলেহে আমি সোৱাদটো পাও এতিয়া নিমখ নিদিয়াকে খাব চেষ্টা, চেষ্টা কৰিছো আৰু তাৰমানে স্কুলত মানে বাইদেউহঁতক বনাই দিওঁ যে। নিমখ নিদিয়াকে বনাই দিওঁ আকৌ চেনটো একদম কম খাই চেনীত, বোলে বহুত মানুহৰ বেমাৰ হয় বেছি বেমাৰ।
অ' চেনী কমকে খাব লাগে সেইটো চুগাৰ হয় ন। চেনি পোৱা বেছি।
হয়-হয় সেইটো কাৰণে সেই বেমাৰটো নপাৰ আগত নিজে মুখ হেৰি মুখ বাচি চলোৱাই ভাল। হয় নে নহয় এতিয়া যদি বেমাৰ টো আহে তেতিয়া মোক আছিলে একো কাম নাই এতিাৰ পৰা যদি মোক আছে এতিয়া এতিয়া বয়স। ফুধ হলেও চল্লিশ প হলেই হয় এ যদি খন বাছি নলও তেতিয়া পিছত কেনেকে কি হব। তাৰ পিছে ৰাতিলৈ
ৰাতিলৈ মাছ আনিছো।
হয়।
মাছ আলু দি আৰু ভোল দি পেলাই বনাব দিছো। মই নবনাও এ মাকে কৈছো আৰু ছোৱালীজনী আছে। ভুলে মাছে বনাব দি
অ' আমাৰো সেনেকে বনাম আমাৰ মাছ মানে। হেৰিয়ে ৰৌমিকা আনিলে ঘৰত এতিয়া কোনো নাখায় মানে এ মানুহজনক পঠিয়াই দিছো কাটা মাছ আনিব দিছো
অ' ময়ো সেই ৰৌ মাছ কটাাই আনিব দিছো অ',
সেই চন্দা মাছটো আনিব দিছো চন্দা মাছটো আনিলে মানে হেৰি পিচি একে চব পিচি পেলাই বনাম আৰু একদম মাংস কেনেকে বনাই। উম, সেনেকেই বনাম আৰুজি অ' ভাল পাও মানে মানে হেৰি আমি লোকেল এইবিলাক ৰৌ মিকাও খাই ভাল পাওঁ কিন্তু। ছোৱালীহঁতে নাাপায় যে সেইটো কাৰণে বহুত দিগদাৰ মানে। এতিয়া মানে দালি চালি ব বনাব মন যোৱা নাই আজি দালি নবনাও আজি মানে পিয়াজ আৰু নহৰু চব কাটি কুটি থৈ দিম এতিয়া গৈ আছো বাৰু ঘৰলৈ কাটি কুটি থৈ দি। তাৰ পিছত ধুনীয়াকে মিক্সাৰ মেচিনত গোটেইখিনি পিচিম। লয় আদা, নহৰু চব পিছি মাংস যেনেকে বনাই সেনেকেই বনাম বুলি ভাবিছো। সেনেকেই বনাম বুলি ভাবিছো, তেতিয়া হ'লে দালি নহ'লেও হ'ব আৰু মানুহজনক অকমান বেছিকে দিম আৰু দালি নবনাম আৰু হয়, নহ'লে মানুহজনে আকৌ দালি নহ'লে নহয়।
হয়-হয়, একেবাৰে উম'। পমইও তেনেকে বনাব দিওঁ গৈ, আম্মা আছে ছোৱালী আছে। বনাব সিহঁতে খাম আৰু সিটো আৰাম কৰা সময়তে আৰাম কৰিব লাগিব। আৰাম নকৰিলেতো নচলে, বেমাৰ ভাল হলেতো এনেও কৰিব লাগিব কাম।
হয়-হয়।
অহ।
হ'ব নহ'লে বাৰ পিছে এতিয়া যাই থাকো। এতিয়া গধূলি হ'ল নহয় হ'ব।
অ', - অ', - অ' ঠিক আছে হ'ব।
অ' হ'ব।